হেল্ল' কি কৰি আছা ভাইটি?
অ, এনেই আছিলো মোবাইল চাই আছিলো অলপ।
হয়, নেকি। অনবৰ্ত, মোবাইল চাই থাকে নেকি।
সন্ধিয়া সময়ত কি কৰোঁ মোবাইল চাই মোবাইলে চাই আছিলোঁ আৰু কমেডি মুভি চাই আছিলোঁ।
অ, মোবাইলে চাই থাক নেকি।
নাই, নাই এইখিনি মানে ন বৰষুণ বৰষুণ বতৰ নাই বৰষুণ বতৰ কি কৰবি।
অজিবোৰ
অ, বৰষুণ চ পৰি আছে অলপ। বৰষুণ এখনাত ৰখছে তথাপিও মানে বৰষুণৰ বজাৰত মোবাইল চাই ভাল লাগে না। এনে এনে বৰিং, বৰিং লাগি থাকে নহ'লে।
উম,
পিছে কি কৰি আছে আপুনি এতিয়া।
এতিয়া কি কি কৰি আছ কিবা কিবি কাম কৰি আছো এতিয়া।
ক'ত ঘৰতে নাই বোলে বাহিৰত ক'ত বা।
মানে বাহিৰত নাই কালি যাবাৰ কথা আছিল। বগাই। কালি বগাই যাাৰ কথা যাব লাগিব।
ক'ত যাব।
কাম আছিলিল কিবা।
বঙাইগাঁও যাব নেকি কালি।
উম, উম,
অ, কি কাম আছে কিবা।
অ, কাম আছে।
কি কাম আছে।
কামটো মানে আমাৰ এই আলহী আছে তাতেতো।
অ,
গৰমৰ বন্ধ দিছে ন হাইস্কুল।
অ, অ, বিজনী নেকি বিজনী যাম বুলি কৈ কৈছিল যে আপুনি।
অ, বঙাইগাঁও।
উম,
ঠিকে আছে ঘূৰিব লাগে অলপ।
কৰিব নহয় সিহঁতৰ মানে আমাৰ আলহী হয় সিহঁতৰ আনিব। যাবা লাগে। সেইটো আহো ব গৰ্ম বন্ দি চলিমা হাইস্কুল বন্ধ।
ঠিকেই আছে।
আৰু জ যদি গৰম মৰ সাত দিন গ'লে।
অ,
বেছি দিন নাই, ঘূৰিব মাৰিলে ভালকে।
উম। কিন্তু যাবি হায়দৰাবাদ যাবি, নেকি কাম কৰিবা।
অ, অ, তাৰ পিছত আহ ঘূৰা অহাৰ পিছত ছাব্বিছ তাৰিখে ট্ৰন আছে। হায়দৰাবাদৰ ইয়াৰ পৰা নি বঙাইগাওঁৰ পৰা ট্ৰেইন আছে।
উম, উম,
ৰা, ৰাতি নটা পঁচপন্নটা আছে ট্ৰেইন এটা। অমৃত ভাৰত এক্সপ্ৰেছ।
অমৃত ভাৰত এক্সপ্ৰেছ।
অ, নতুন নতুন লঞ্চ হৈছেটা তাত তাত ভিডিঅত মই চাইছো ভালে ভাল। ফেচলিটি আছে তাত।
তোমাৰ লগত কাইকে যাব আৰু অকলে যাবা না আৰু কেইজনমান যাব তম লগ গিলা যাব?
অ', লগেই যাবো আৰু কয়জন।
অঁ'। ঠিকে আছে তেনেহ'লে ভাল।
লগ মানে অ', এটা আমাৰ ওচৰেৰে দুটা লগ যাব। সিহঁত বোলে হায়দৰাবাদ যোৱা নাই কেতিয়াও।
অ', আৰু বিজনৰ ওচৰতে যাম বুলি কৈ আছিল সিও যাব নেকি?
অ', বিজনৰ ল'ৰাটো যাম বুলি কৈ আছিল। কিন্তু হিজে টিকেট কটাই নাই।
আহ সেইটোও হয় আৰু।
ৱেটিঙত কেনেকে যাব ৱেটিঙত এতিয়া ভালাই অমৃত ভাৰত এক্সপ্ৰেছ ষাঠিটা ৱেটিং লিষ্টত আছে টিকেট।
অ'।
আৰু খ'ত এটো ট্ৰেইন বেলেগ ট্ৰেইন নহয় ন যে কিবা হয় মানুহ ঠেলা হেঁচা কৰি সোমাবো। ইয়াত চি চি টিভি আছে।
একেদিনটো আছা নাই একেদিন এট আছা নাই একেদিন হয় নাই।
অ', উম।
এই তেৰ তাৰিখে যে তেৰ তাৰিখে আমাৰ ক্লাবততে খেলা চেলা পাটচ্ছোআহি চাবা খেলা চেলা চাবা। এনই আহিবি অলপ।
অ', অ', যাম দে তেৰ তাৰিখেতো?
অ', তেৰ তাৰিখৰ পৰা উনছ তাৰিখলৈকে হ'ব তেৰ তাৰিখে আহিবি অলপ মন চন ভাল লাগিব বহু খেলা চেলা হব যেনে ভলি বল আৰু কিবা কিবি হ'ব দে খেলা বেলেগ বেলেগ খেলা। সৰু সৰু চলি গিলাক মাতাম এইগিলাক খেলা চেলা দিব কিবা কিবি। আৰু ভাল লাগব আৰু অলপ বেলেগ বেলেগ আৰু কিবি কাম থাম কৰি কিবা কিবি এনেকে। আৰু কিবা কিবি অ', কিবা কিবি চাহ তাহ দিব আৰু কিবাি খাৱাৰ ব্যৱস্থা থাকিব। আৰু খানাটো লাষ্টৰ দিনা খাম। অ', ঊনিচ তাৰিখে খানা এটা খাম ৰ কিবা কিবি খিচিৰি খিচিৰি কি খাম এইটো দেখা যাব ৰ।
অ', সেইদিনা মই আবেলি আহাতে মাটি দলগুমাত গৈছিলো দলগুমাৰ পৰা আহাতে আবেলি চাবা লাগছো বহুত তাতে ল'ৰা ছোৱোৱাৰী ক্লাবত।
অ'। আহে ভালে লাগে অলপ তাতে যাই অলপ গল্প চল্প পাটলি আৰু। বহুত চলি আহে না।
ইয়াৰ মাটিয়াৰ পৰা আহে আৰু দুদধনৈ পৰা আহে।
আৰু কিছুমান মানে মানুহ আহে এন জি অ'ৰ এইগিলাখন কিবা কিবি কথাবিলা পাতে ভাল লাগে কিবা কিবি নাজানা কথা জানিব পাৰে।
আহ।
সেইটোৱে আৰু কিব কিবি কয় আৰু। আৰু কিবা কিবি সুবিধা আছে চৰকাৰৰ ফালৰ পৰা কি কি যদি কিবা যদি বিজনেচ চিজনেছ কৰা লোন ফোন দিব। কিবা কিবি ধৰ সেনেকে কি কি লোন লব পাৰে কেনেকে ল'ব পাৰে ক'ৰ পৰাাৰে পইচা ল'ব পাৰে এইগালাখান কৈ আৰু ভাল ভাল মানে।
সুবিধা কৰি দিব মানে
আহ।
ত' কথা চথা পাতিলে চিনাকি হলে অলপ ভাল হয় আৰু বহুত কথা জানিব পাৰিবি যেনিবা তই দুইবছৰ কাম কৰি আহিলি হেদৰাবাৰৰ পৰা যদি কিবা যদি ব্ৰিজনেছ কৰিব খোজা তাক যদি পইচা লাগে যদি। লোনত লাগে যদি তাৰপা ওলাই ল'ব পাৰা।
অ' কালাপত লোন দে নেকি।
ক্লাবৰ লোন নেদে ক্লাবৰ মানুহবিলাক ধৰ বহুত কানেকশ্বন আছে নাই ক'ৰবা ক'ৰবাত এই এন জি অ'ৰ মানুহবিলাকৰ লগত। তো তাহাৰ। চিনাকি আছে গিলা যা কিগিলা ধৰ যোনটা ধৰ। অৰ্গেনাইজেছনৰ পৰা লোন ধন দিয়ে ফাইনেন্স কোম্পানীবিলাকৰ লগত অলপ কানেকশ্বন আছ থাকে না।
অ' তেতিয়াহ'লে ল'ব পাৰিম লোনটো।
উম, মাথম কৈ দিয়ে কিবিলা কি কি লাগিব, ক'ত ক'ত কি আছে আমিতো নাজানো না ধৰ আমিতো গ'ম নাপাওঁ। নাপাওঁ না ক'ত ক'ত। জল্দি পোৱা যায় পইচা, ক'ত জল্দি পোৱা নাযায়, কেনেকে এপ্লাই কৰিব লাগে, কি কৰিব লাগ আমি বিশেষ কথা নাজানো। কাৰণে কিছুমান কথা যেনে।
হয়, কিছুমান কথা।
মোবাইলৰ এই কামটাই যে ফোন কৰিলেদি পইচা পাই যে এই কামটোতো আমি নাজানছিলোঁ না তাহন কৈ দিছে আমাক না
অ' কিছুমান বেংক আছে না ইমিডিয়েটলি পইচাটো পায়।
অ' অ'
বেছি তাৰমানে টাইম নালাগে।
আৰু কিছু কি দিলেও গুৰুত্ব নিদিয়ে। নপৰে নেদে ন ফটকে আৰু ধৰ ত' তই অকলে যাবি এনে ক'তবাত তোৰ নেটৱৰ্ক ঘূৰাই দিব ত তাহাৰ নাম এটা কবি যে ইখ পঠাই দিছে তাহন যদি কথা পাতি এ দিদ ইয়াক আমাৰ চিনাকি হৈ দে কাৰ দি দিব না ত হয় ন নাই।
উম।
বুজি পাইছা সেইটোৱে। তাৰ হৈ যায় আমাৰ ফালৰ পৰাই পঠাই দিছো তাৰ নাম টা কলি হৈ যাব পাৰে এনেকুৱা ধৰণৰ অলপ।
সেইটোৱে টো ভাল হয় ন
এনে আমি খেলা চেলা পাতিছো ধৰ সৰু ল'ৰা ছোৱালী এনে ধৰ ভলীবল চলিবল কিবা কিবি আৰু বহুত কিবা কিবি। গছ ৰুৱা থোৱা হ'ব।
উম।
কিবা কি ফটা হৈছে ফটো চটো এইগিলাক উঠাওঁ কিবা কি বনাই লৈ যাবা দিছে বিপ্লৱে। টো কি বনাইছে? চাংঘৰ বনাইছে বাঁহৰ।
অ'
অ' চাংঘৰটো, চাংঘৰটো দেখিচাই ন চাগে।
অ'
সৰুকে বানিছে চাংঘৰ বাঁহৰ কিবাকিবি বনাই লৈ যাবা দিছে, কিবা মাটিৰ বস্তু হওঁক কিবা কিবি। হাজাই হাজাই থ'ব আৰু কি ফটো চটো মাৰিব এইগিলা ডকুমেণ্টেশ্যন কৰিব। ফটো চটো মাৰি আৰু ইয়াকো মাতাব পাৰে এই দুন যাম্বাৰ কি কি নাম আছে। কিলিয়াৰ এভলেটৰ।
অ' টংকেশ্বৰ ৰাভা।
অ' টংকেশ্বৰ ৰাভা ই মাতিব পাৰে ইয়াক।
হয় নেকি।
অ' মাতিলে চাগে কিজানি অলপ পইচা চইচা দিবা পাৰে বুজি পাইছা।
অ' মানে সি যেতিয়া আহিব ক্লাবৰ নামত পইচা দিব নেকি?
অ' দিবা পাৰে। তাক যে মাতিব লাগে ইয়াতে আহিব বহুত মানুহৰ লগত চিনাকি কি হ'ব ন তাৰ অলপ। ভোলোঙা দাচ ইফালেতো ভূটো পাইছে না। আহিব সি কিয় নাহিব মাতিলে। অ', এইবাৰেই প্ৰথম দিছে।
অ'। এইটোতো ভাল লাগিল। মানুহ হেল্প নকৰে।
ক'ৰব কিয় নক'ৰব আৰু।
তেনেকে আমাৰ এ যোনটো এৰিয়াৰ এম এল না।
উম।
যেনকে আমাৰ ইতে ৰাস্তা ঘাট বেয়া হৈ আছে ধৰ আমাৰ এইখিনি ভিতৰত যাখিনি। সীতাবাৰী পাঠ মিছন একাডেমী স্কুলতো আছে যে অলপ ভিতৰত আমাৰ ঘৰৰলৈকে কিবা কৰি দি বনাব
অ', ক-কথা পাতবি কথা পাতবি অলপ চিনাকি হবি অলপ। তেতিয়া তেতিয়াহে কামগিলা হ'ব না বুজি পাইছা এই। তাত মাতে নামাতে বা যদি মাতে যদি যাব তেনেহ'লে আমাৰ এনে কাম কাজ কৰিবা আছে আৰু অলপ কিবা কিবি। তেৰ তাৰিখ খে চৈধ্য পোন্ধ তাৰিখে মাতিব পাৰে কি জানি কোনো ঠিক নাই।
মানে কবি হা আৰু আমাৰ গাঁৱৰ মানুহো ক'বা লাগবো।
অ', এতিয়া কৈ আছিল যে মাতিব বুলি মাতে বা নামতে আকৌ। এখন আমাৰ সেই এখন যোৱাৰ তাটো হয় এখনে। আহ তেৰ তাৰিখৰ পৰা পাতব কি জানি ধৰ খেলা ধূলা। ত' কোনদিনা কি পাতে কি প্ৰ'গ্ৰেম পাতে কেনেকে কি কৰে এখন সেইটোৱে আৰু আমিয়ে কাম চাম কৰিব লাগিব অলপ। সহযোগ কৰি দিবা লাগিব। সেইটোয়ে আৰু এনেই ঘৰ ফ্ৰী থাকিলে যাবি অলপ মন চন ভাল লাগিব বহুত মানুহৰ লগ পাবি। অলপ কাম চাম অলপ সহায় কৰি দিবা লাগিব বুজছি অ' মানে ইমান কি কাম নহয় অলপ সহজে কাম ধৰ।
উম, এইটা আমাৰ ৰাস্তাটো এইখিনি বেয়া আছিল যে। বৰষুণ পৰলে বেয়া হৈ যায় একেবাৰে পেক হৈ যায়। এতিয়া ঠিক ভাল কৰি দিলে আমাৰ ভাল লাগে। হয়, তাক এপ্লিকেশ্যন দিবা লাগিব এটা না? যিহেতু আমাৰ আমাৰ এ দুধনৈ এৰিয়াৰ ই কিবা হয়। এম এল এ হয়। তাৰতো পাৱাৰ আছে নাই কৰিব লাগা।
অ', আমনে চামনে দিয়া যদি তেওঁ যদি চাই অলপ অ' হয় দিব লাগে। তেতিয়া যদি দিব পাৰে যদি সেই ব্যৱস্থা আহিব পাৰে কিন্তু এখন হ'লেও অফিচতো যদি দি দিব পাৰে, যদি হয়নে নাই? মানে হৈও যাব হৈও যাব বাৰু কি ঠিক আছে এইখিনি এই তাৰ দূৰলৈ ধাৰ ডিবং পাৰাৰ ঘৰলৈকে।
আমাৰ
যাব কিয় নাযাব ভাল ভালকে হৰি কথা পাতিলে আৰু তেতিয়া। এখন দায়িত্ব ল'ব লাগিব
উম।
এপ্লিকেশন দিবা লাগব মানুহবিলাকৰ লগত অলপ কি হ'ব লাগিব সেইটো চিনাকি টাইপৰ হ'ব ল
মানে অলপ যদি বাৰিষা হয় না বেয়া হয় যায় বহুত পিছল হৈ যায় ৰাস্তাটো একেবাৰে।
উম।
যায় চাবিচোন এবাৰ তই বৰষুণৰ দিনত।
এবাৰ এইবাৰতো জি টি লৈছে নাই এইবাৰ কি জানি ধৰ গুৰুত্ব দিবাও পাৰে ধৰ ভালকে যদি কলি যদি সেনেকা কৈছে চাওঁ ট্ৰাই কৰি চাওঁ। দিব পাৰে নিদবাও পাৰে কিন্তু যেতিয়া ভোটৰ আগে আগে কি হয় যেতিয়া যদি কৈ থোৱা হয় আৰু সেই সেই যদি কথা দেই যে এইখিনি মই কৰি দিম দে মোক কি দিবি তেতিয়া হ'লে কৰা যায় কৰি দেইটো সেনেকা। কিন্তু তথাপিও আৰু।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
যি নহক কিন্তু হেবিলা বাদ দিয় আৰু। কিন্তু এইখনতো হায়দৰাবাদ যাবিয়ে না কাম কৰবা।
অ' হায়দৰাবাদো যাবাই লাগিব।
আমাৰ একজনতো যায় কৰি আছে, আজিও কালি ৰাতি বাৰ ঘণ্টা কৰিছে আজিও বাৰ চিটটা বদি গৈছে না, আজিও বাৰ ঘণ্টা কৰব পায় বাৰ বাৰ চৌবিশ ঘণ্টা হৈ গেল। এই আঠুনে।
চ ডীউটি কৰি আছে?
মানে চিফটা চেঞ্জ হৈছে না, বাৰ ঘণ্টা টা কৰিছে আৰু বাৰ ঘণ্টা পৰি গেল।
হুম। অ' নব বাৰ ঘণ্টাখন।
উম, আজি কি ভাত খাইছা আজি?
আমি খাইছোঁ এই কিবা মাছ এ, ৰৌ মাছ।
ৰৌ মাছ খাইছা?
উম।
ভালে তেনেহ'লে। ৰাতিপুৱা ৰাতিপুৱা নুঠা নেকি এখন ঘূৰিব যাব কাৰণে?
নাই আজি পানী পৰি আছিলতো, বৰষণ দি আছিল আজি। সেইকাৰনে আজি উঠা নহ'ল, ৰাতিপুৱা যাওঁ মৰ্নিং ৱাকিঙৰ কাৰণে। ৰাতিপুৱা যাব লাগে।
বষু-বৰষুণ দিলে বতৰতটো অলপ কি হৈ যায় না।
নাই ৰাতিপুৱা দেলি খোজকাঢ়িব যাবা লাগে বুজছা না।
শৰীৰৰ কাৰণে ভাল হয়। অলপ ব্যায়াম এক্সাৰচাইজ কৰিব লাগে এইবিলাক।
অ'।
কাৰণ নহ'লে পিছত উম, এইগিলা অলপ বয়াম চাম নকৰি